অঁ ছাৰ।
নমস্কাৰ ছাৰ।
নমস্কাৰ ছাৰ।
ভালে আছে?
অঁ কেনে আছে আপুনি? মই
আছোঁ আছো ভালে আছোঁ, আছোঁ।
অঁ।
পিছে কওক খবৰ পাতি কওঁক।
খবৰ পাতি ভালে আৰু, এতিয়া আমি আপোনাৰ লগত, খাদ্য সম্পৰ্কে অলপ আলোচনা কৰিম বুলি আশা কৰিছো, হয়। খাদ্য আমি কেনেকেই খালে আমি মানে আমাৰ শৰীৰখন ভাল থাকিব? কেনেকুৱা খাদ্য খাব লগা আছে যেনে কোৱা ধৰণৰ ধৰক আপোনাৰ প্ৰটিন জাতীয় খাদ্য খাব লগা আছে, যেনেকে আমাৰ সেউজীয়া শাক পাচলি এনেকুৱা খাদ্য আমি খাব লগা আছে আৰু, আপোনাৰ ধৰক আপোনাৰ খাদ্য সম্পৰ্কে যদি কিবা আৰু অভিজ্ঞতা আছে মোৰ ইমান নাই ছাৰ, আপুনি অলপ জনাবচোন।
খাদ্যটো তাৰমানে আমাৰ একচুৱেলি খাদ্যটো আপোনাৰ কথাত মই একমত, আপোনাৰ সেউজীয়া শাক পাচলি প্ৰ'টিন জাতীয় জাতীয় বস্তুবিলাক খালে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। সেইটো আপোনাৰ লগত একমত, তাৰ মাজতো ধৰক কিছুমান কথা আছে। শাক চবজিবিলাক সেউজীয়া শাক-পাচলিবিলাক যে আমি খাওঁ।
হয়',।
এইবিলাক তাৰমানে দৰাচলতে ঘৰত যদি আমি, মানে অৰ্গেনিক একদম মানে অৰ্গেনিক পদ্ধতিৰে যদি আমি মানে উৎপাদন কৰি খাব পাৰোঁ, সেইটো আপোনাৰ আমাৰ কাৰণে মানে আৰু চবতকৈ ভাল।
হয়',।
অৰ্গেনিক বুলি ক'লে আপোনাৰ ধৰক, আমি যিহেতু গাঁৱত থাকোঁ।
হয়',।
ঘৰৰ ওচৰে পাঁজৰে
অ
দুটামান লাও গছ, দুটামান বিলাহী গছ, দুটামান মৰিচৰ জ্বালা।
হয়',।
দুটা হয়তো কচু গছ
হয়',।
দুটা হয়তো জিকা গছ, দুটা ভোল ভোল গছ, মানে যেতিয়া যি ছিজন আহে, সেই গছবোৰ যদি গছবোৰ যদি আমি নিজে হাতেৰে, মানে ৰুই মানে ধৰক ঘৰুৱা আমাৰ, মানে গোবৰ সাৰ যিটো কয়। গবৰ সাৰ বা আৰু এটা আছে কেঁচুৰৱা সাৰ কেঁচুৰ সাৰ। কেঁচুৰ সাৰ যিটো আছে হয়',। কিছু মানে এইবিলাকৰ পৰা যদি আমি সাৰটো লৈ যদি মানে ঘৰত শাক-চবজিবিলাক উৎপাদন কৰিব পাৰোঁ। সেইটো আমাৰ কাৰণে আৰু বহুত ভাল বহুত ভাল। তাৰপিছত ধৰক আপোনাৰ ছেকেণ্ড টাইম হ'ল আপোনাৰ দৈনন্দিন জীৱনত আমাৰ ধৰক, খোৱা খাদ্যবিলাকতো আমি খাওঁৱেই প্ৰায়ভাগেই খাওঁ।
হয়', ছাৰ।
কেতিয়া মানে কিছুমান কি হয় আপোনাৰ, এই পানী যে আছে
হয়', ছাৰ।
পানীটো তাৰমানে, পানীটো আপোনাৰ ফিল্টাৰ কৰি খাব লাগে।
হয়',।
হয়', আৰু এটা হ'ল আপোনাৰ পানীটো যদি ফিল্টাৰৰ ব্যৱস্থা নাই। ধৰক কিছুমান ক্ষেত্ৰত ধৰক, ফিল্টাৰৰ ব্যৱস্থা নাই।
হয়',।
সেই পানীটো আপোনাৰ ৰাতিপুৱা যদি, আপুনি কুহুমীয়া গৰম পানী যদি দিনটো ৰাখি সেইটো খাব পাৰে সেইটোও ভাল, বেয়া নহয় মানে পানীৰ পৰা আজিকালি ধৰক নানান ধৰণৰ বেমাৰ-আজাৰ, মানে উৎ মানে উৎপত্তি হয়' পানীৰ পৰা।
হয়।
মানে ডক্টৰে এযে, মানে ডক্টৰে কোৱা মতে। পানীৰ পৰা আপোনাৰ নাইণ্টি পাৰ্চেণ্ট বেমাৰ পানীৰ পৰাই হয়। বাকী টেন পাৰ্চেণ্ট আমি বেলেগ খোৱা খাদ্যৰ পৰা হয় আৰু। সেইকাৰণে পানীটো আমাৰ মেইনলি, মানে পানীটো আপোনাৰ চাব লাগিব।
হয়।
আজিকালি ধৰক আপু, নি মই যদি হস্পিটেলত যাওঁ কেতিয়াবা।
হয়।
মানে বেছিভাগ বেমাৰী দেখা পাব কিডনিত ষ্ট'ন হৈছে। মানে ফেটি লিভাৰৰ প্ৰব্লেম।
হয়।
থ্ৰাইৰয়েদৰ প্ৰব্লেম।
হয়।
গেছৰ প্ৰব্লেম।
হয়।
চুগাৰৰ প্ৰব্লেম এইবিলাক কিন্তু খোৱা খাদ্যৰ পৰাই হয় একচুৱেলি। পানী ধৰক আপোনাৰ এই বজাৰত আজিকালি আমি যিবিলাক খাদ্য খাই আছোঁ। সেইবিলাক একচুৱেলি খাদ্য মানে কিছুমান বস্তু খাদ্য নহয়, এইটো আপুনি আপুনি মই, তাৰমানে পইচা দি ডাইৰেক্ট কীটনাশক ষা মানে ই খাই আছোঁ মানে, বিষ খাই আছোঁ আমি। ক'ব গ'লে। ধৰক মই জাষ্ট এটা উদাহৰণ দিছোঁ এইটো আপোনাৰ ব্ৰইলাৰ যে খাওঁ আমি, ব্ৰইলাৰ। ব্ৰইলাৰটো আপোনাৰ, এইটো আপুনিও গম পায়। ব্ৰইলাৰটো আপোনাৰ চল্লিছ পঞ্চল্লিছ দিনত আপোনাৰ তিনি কেজি, চাৰি কেজি, পাঁচ কেজি মানে একমাত্ৰ মানে কেমিকেলৰ দ্বাৰাই মানে ওজনটো বৃদ্ধি কৰি বজাৰত এৰি দিয়ে। সেখ সেই ব্ৰইলাৰটোৱে আমি খাই আছোঁ ঘৰত।
হয়।
কেতিয়াবা আলহী আহিলে আমি, সেই ব্ৰইলাৰটোৱে আনো। কেতিয়াবা নিজে খাব মন গ'লে সেই ব্ৰইলাৰটোৱে আনো। তো এই আপোনাৰ পইচা দিয়ে আমি কি খাই আছোঁ? বিষ খাই আছোঁ।
হয়।
এইবিলাক যিমান পাৰে আৰু কি, যিমান পাৰে এইবিলাকৰ পৰা অলপ সজাগ হোৱাৰ দৰকাৰ আছে আমাৰ। নাম্বাৰ ওৱান, সজাগ হোৱাৰ দৰকাৰ আছে।
হয়।
আৰু সজাগটো আপুনি তেতিয়া হ'ব, মানে আপোনাৰ
ঘৰৰ পৰা এইটো সৃষ্টি কৰিব লাগিব। আপুনি আগত নিজে অলপ ঠিক হ'ব লাগিব, তাৰপিছত ফেমিলি ঘৰত সৰু বাচ্ছা আছে, মিছেছ আছে, মা আছে দেউতা আছে, আপোনাৰ ফেমিলিটো যদি আপুনি ঠিক কৰে লাহে, লাহে পিছত বাকীখিনিও ঠিক হৈ যাব।
হয়।
হয়, সেইখিনি হ'ল মোৰ উপদেশ।
হয়। তাৰপিছত ধৰক আপুনি হয়, তাৰপিছত ধৰক আপ আপুনি আ, ফেমিলিটো কৰিলো ধৰক, আপোনাৰ ফেমিলি টো মানে হৈ গ'ল আৰু এ এইখিনি মেইনটেনছ খিনি হৈ গ'ল, এতিয়া আমাৰ গাঁৱৰ কাৰণে কিবা কৰিব পাৰি।
হয়, গাঁৱৰ কাৰণে নিশ্চয় কৰিব পাৰি। আমাৰ ঘৰৰ ওচৰত এটা এন জি অ' আছে, মানে এন জি অ'ৰ পৰা এইটো ভাল এটা পদক্ষেপ লৈ আছে। মোকো জনাইছে, মানে যিবিলাক গাঁও অঞ্চলত আমি থাকোঁ তাৰমানে, সেইবিলাক অঞ্চলত ধৰক চুবুৰীয়া আছে। এই চুবুৰীয়া ৱাইজে আপোনাৰ এন জি অ'ৰ পৰা। আহি এটা সজাগতা সভাৰ নিচিনা মানে আহি কৰি দিব, লাগিলে বিশ টো যিটো আমি গছ পুলি ৰুম এতিয়া সেই গছৰ পুলিটো বা বীজটো সিহঁতে দি দিব। একদম ফ্ৰী মানে আপুনি উৎপাদন কৰি নিজৰ হাতেৰে বস্তু বনাই খাওঁক, বাছ মানে একমাত্ৰ ৰাসায়নিক বস্তু নোহোৱাকে কীটনাশক দ্ৰব্য নোহোৱাকৈ ত' এইটো এটা ভাল পদক্ষেপ, এইটো আপোনাৰ যদি এনেকুৱা প্ৰয়োজন হয় যে না মোৰ দ্বাৰা এটা সজাগতা সভাৰ দৰকাৰ হৈছে, মই যিহেতু এন জি অ'টোক নিশ্চয় মাতি দিম। নিশ্চয় যাব, সেইটো আপোনাৰ আমাৰ কাৰণে সমাজৰ কাৰণে। ভাল এটা বস্তু নিশ্চয় আপুনিও পাই যাব সেই। মানে সুবিধাখিনি।
হয়।
হয়।
তাৰপিছত ধৰক আপোনাৰ মানুহ হোটেলত খোৱা বোৱা কৰে আৰু। হোটেলৰ খোৱাখিনি, তাৰ পিছত আপোনাৰ যি আপোনাৰ ফাষ্ট ফুড বজাৰৰ পৰা যিটো খায়। হা ফাষ্ট ফুড খোৱাতটো এনেকে ফা স্ত ফুদ খালে কি হয় কেনেকুৱা মানে আপোনাৰ, ক্ষতি সাধন কৰে এইখিনি।
হয় হয়।
হয়। এইখিনি ফলত কি খালে কি হৈ আছে আজি ফাষ্ট ফুড খিনি। গোটেইখিনি ক'বচোন অলপ জনাব।
হয়। ফাষ্টফুডটো ধৰক আপোনাৰ মানে বজাৰৰ বস্তু বুলি ক'লে, মেক্সিমামেই ক'ব পাৰে, আপুনি মিনিমাম নহয় মেক্সিমামে আপুনি মানে আমাৰ যিবিলাক মানে একচুৱেলি খোৱা নচলে, সেইবিলাকে আমি খাই আছোঁ।
হয় হয়।
ধৰক বজাৰত গ'লে আপোনাৰ প্ৰথমতে আমি কি কৰো। বন্ধু দুটা আহিল, বান্ধৱী দুটা আহিল লৈ ওচৰত দোকান চাহ দোকানত চাহ দোকান এটাত সোমাই যাওঁ, সোমাই যাই আমি গাখীৰ চাহ খাওঁ।
হয়।
গাখীৰ চাহ খাওঁ, কিছুমান দোকানত ধৰক এই দিনটো এই আপোনাৰ কেটলি যে আছে। কেটলিত চাহ বনাই ৰাখে, সেই দিনটোৱে সেইটো গৰম কৰি আছে সেইটোৱে দি আছে। হা। তাৰপিছত ধৰক আপোনাৰ আমি ফাষ্ট ফুড বুলি ক'লে আপোনাৰ কিছুমান বস্তু আছে আমি খাই দিওঁ পটক এই ভাই দুটা ডিম দি মানে মেগী বনাই দিয়া বা চাওমিন বনাই দিয়া বা পাষ্টা বনাই দিয়া এইবিলাকেতো ফাষ্টফুডতে পৰে। এইবিলাক বস্তু স্বাস্থ্যৰ কাৰণে বহুত ক্ষতি। আমি কেতিয়াবা গৈ কেনা আপোনাৰ এই মিঠা জাতীয় বস্তুবিলাক খাই দিওঁ।
হয় হয়।
ত' এইবিলাকৰ পৰা যদি আমি অলপ সজাগ নহওঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া।
হয়।
আজিকালি ধৰক আপুনি এটা কথা কৈছে এইটো সঁচা কথা আমি কেতিয়াবা কামত কেতিয়াবা কামত বাহিৰত যাব লগা হয় আমি হোটেলত খাই দিওঁ হোটেলৰ খোৱাটো আপুনিতো নিজে গম পায় ময়ো গম পাওঁ।
হয়।
হা, কিমান মানে মচলা পাতি দিয়ে কিমান তেল দিয়ে। কিমান কি মানে বস্তু দিয়ে আজিৰ বস্তুটো কালি বি বিক্ৰী কৰি আছে কালিৰটো পৰহি বিক্ৰী কৰি আছে কেতিয়াবা কিন্তু এনেকুৱা হয়।
হয় কেতিয়াবা মা আমাৰ ক'বলৈ ক'ব গ'লে মানে এইটো হোটেল বুলি বোলা যিটো হোটেল লিখা আছে সেইটো
হয় হয় হয়। আপোনাৰ এই পাপৰটো যে ভাজে কিমান দিন বা আগত তেল আছে সেইটো দি পাপৰ ভাজি আছে অলপ অলপ এক কে এক কেজি তেলত আপোনাৰ আধা কিল' আছে। এ আধাকিলো থাকোঁতে আৰু দুইকিলো ঢালি দিব। সেই দুইকিলো নোহোৱাওঁতে আকৌ তিনকিলো ঢালি দিব। এই আগৰ পুৰণা তেলটো কিন্তু থাকি গ'ল তাতে। সেইটো যে আমাৰ কাৰণে কিমান ক্ষতিকাৰক হয় হয় সিমান দিন লৈ সিমান দিন লৈ যদি চ ছয় বছৰ হৈছে আপুনি ছয় বছৰ পুৰণা তেলৰ মানে ভাজিটো আপুনি খাই আছে, ফ্ৰাইটো আপুনি খাই আছে, তেতিয়া হ'লে আপুনি ভাবক ছয় বছৰৰ পুৰণা তেলটো আপুনি খাই আছে আপোনাৰ পেটত গৈ আছে, এইটো আল্টিমেটলি স্বাস্থ্যৰ কাৰণে বহুত ক্ষতিকাৰক।
হয়।
বহুত বেয়া বস্তু, পাপৰ ভাজিত দিয়ে, কেতিয়াবা বেঙেনা ভাজি দিয়ে, কিছুমান ভাজা বস্তু, মানে ভাজা মানে আপুনি মাছ নাখায় বা মাংস নাখায়, এই ভাই এটা ডিম ফ্ৰাই কৰি দিয়া, এই ডিমটোত ত' সেই তেল সেই তেলটো দি, দি ফ্ৰাই কৰি দিলে আপোনাক।
হয়।
আমি খাই দিলোঁ। কিন্তু আমি মানে খোৱাৰ আগত এইবিলাক চিন্তা কৰিব লগা আছে তাৰমানে।
হয়।
আপুনি খাব পাৰে, দিনটো ৰাতিপুৱা উঠিছে, ৰাতিপুৱা উঠি মানে দ্ৰা, দাঁত-থাঁত ব্ৰাছ কৰি মুখ-থুক ধুই আপোনাৰ ধৰ্মীয় লাইনত যিমানখিনি কৰিব লগা আছে, প্ৰাৰ্থনা কোনোবা পূজা কৰিব কোনোবা নামাজ পঢ়িব কৰি থৰি আ, আপুনি এটা কুহুমীয়া গ্লাছত, কুহুমীয়া পানীৰ লগত যদি অলপ লেবুৰ ৰস দি খাব পাৰে সেইটো ভাল আৰু বেছি ভাল, যদি লেবুৰ ব্যৱস্থা নাই তেতিয়াহ'লে কুহুমীয়া গৰম পানীটোৱে খাই দিয়ক। তাৰপিছত আপুনি এই, চোলা বুট যে কওঁ আমি চোলা বুট সেই চোলা বুটটো অলপ জিকাই যদি ৰাতি থৈ দিয়ে সেইটো ৰাতিপুৱা ধুই খাব পাৰি, এটা হাফ বইল ডিম খাওঁক। হাফ বইল এটা ডিম খাওঁক, তাৰপিছত বিশ আধা ঘণ্টাৰ নামত ঘৰৰ ওচৰ- পাজৰে যদি ফিল্ড আছে নহ'লে ৰাস্তা দি অলপ ঘূৰা-ঘূৰি নিজৰ এক্সাৰচাইজটো যিমানখিনি পাৰে আপুনি দহ মিনিট, বিশ মিনিট, ত্ৰিছ মিনিট, আধা ঘণ্টা। কৰি আহি, বাছ গা-পা ধুই কামত যাব। আঠটা, নটা মানত আঠটা, আঠটা, নটা মানত আপুনি ঘৰত একদম মানে অৰ্গেনিক বস্তু দি ভাত পানী খাই ওলাই গ'ল, আপুনি বিজনেছ কৰিব যাব, চাকৰি কৰিব যাব। এইটো হ'ল নিয়ম একচুৱেলি কিন্তু আমি ট' মানে আমাৰটো নহয়, আমিতো নামানো, সেইকাৰণে আজিকালি বেমাৰ বিলাক অপোনাৰ সেনেকুৱাই।
হয় চাৰ
এনে আপোনাৰ পৰা কিবা পৰামৰ্শ আছে নেকি আৰু
পৰামৰ্শ মোৰ পৰা আৰু আছে, নাথাকা নহয়
হয়, হয়।
ধৰক, হয়, কওঁক
লাগিলে কেতিয়াবা পিছত আৰু কথা পাতিম।
হয়।
ঠিক আছে হয়।
ঠিক আছে।